হেল্ল' শুনিছানে।
অ বন্ধু শুনি পাইছা।
অ বন্ধু শুনি পাইছোঁ কি কৰি আছ।
অ এয়া, বাক বাকী। কি ৰুমতে বহি আছা তুমি কি কৰি আছা।
ময়ো এনে আছো ৰুমতে শুই পিনে আছো।
আচ্ছা বাকী খৱৰ পাতি ভাল ন।
ভাল তোমাৰ ভালনে।
মোৰো ভালেই
বাকী আজি। ত ৰাতিপুৱা। ক'ৰবাত গ'লা নেকি।
নাই নাই আজি মানে মোৰ মানে একজাম শেষ হ'ল ন তৌ মানে ৰুমতে আছো মানে এ কলেজবোৰ বন হৈ আছে।
কলেজটো বন্ধ বাৰু। ফুৰিব যোৱা নাই।
ফুৰিব আবেলি এপাক যাম বুলি ভাবিছো।
অ ঠিকে আছে, যাব লাগে।
ত' আজি মানে মই ভাব। ভাবিলো ত' আমি সময়টো কে মানে কেনেকুৱা মানে আমি মানে।
হয় হয় হয়, হয় হয় ঠিকে আৰম্ভ কৰাচোন তুমি।
হয় হয় মানে সময়ত। সময়টো আমি কেনেকুৱা বচাব লাগে ত' মানে মোৰ মতে মানে এনেকুৱা মানে আমি এটা মানে কিবা এটা মানে এটা। লিষ্ট এটা বনাই ল'ব লাগে যে আমি এইটো টাইমত এইটো কৰিম আমি। হয় ৰুটিটো বনাব লাগে আমি ৰাতিপুৱা যেনেকা পাঁচটাত উঠিলো পাঁচটাত উঠি কিনি আমি। এক ঘণ্টা আমি ব্যায়াম। কৰিলোঁ। এক ঘন্টা ব্যায়াম কৰাৰ পাছত তাৰ পাছত আমি আৰু আধা ঘন্টাতে আমি আমি একোবা খাদ্য খালো তাৰ পাছত আমি অলপ কিবা যেনো আমি যিমানে যি কৰা অলপ তুমি? কিতাপ পঢ়িব পাৰা তাৰ পাছত। যেনেবা তুমি গা ধুলা। তাৰ পাছত যেনিবা ত কলেজ থাকিল কলেজ। যে স্কুল থাকিলে স্কুল। ত তুমি স্কুল যাবা তাৰ পাছত স্কুলৰ পৰা আহি কিনি তুমি আৰাম গা চা ধোৱাা ভাত চাত খাবা তাৰ পাছত তুমি অলপ খেলিলে খেলিব পাৰা। তাৰপাছত তুমি মানে পঢ়িব পাৰ মানে এনেকুৱা এটা লিষ্ট।
হয় হয় ৰুটিন বনাব লাগ টাইমিং এটা বনাব লাগে তুমি ক'ব বিচাৰিছা যে মানে সময়ৰ কাম সময়ত কৰিব লাগে হয় ন মানে সময়। এই সময় মানে সময়মতে কাম কৰি গলে আৰু কাম কিছ। একো কামে ৰখ। তে মোৰ মতে তুমি ৰাতিপুৱা উঠিলা ব্ৰাছ কৰিলা তাৰ পিছত কলেজ গলা কলেজৰ পৰা আহি কেনে? দিয়া মানে লাঞ্চ কৰিলা তাৰপিছত মানে আৰু কি কয় তাৰপিছত আৰু ৰেষ্ট কৰিলা তাৰপিছত আৰু পঢ়িলা। তাৰপিছত অলপমানান।
ত মোৰ মতে শুনা শুনা শুনা ত মোৰ মতে মানে আমি মানে এতিয়াতো আমি কলেজ। কলেজ স্তোডেন্ত শ? ত' আমাৰ মতে মানে সময় মানে কেনেকুৱা বচাব লাগে। তো আমি মানে ভালকে জানিব লাগে।
জানিব লাগে জানিব লাগে জানিব লাগে।
সময়ক তুমি যদি তুমি সময়ক তুমি যদি বুজি পোৱা যে কেনেকুৱা টাইমটো কেনেকুৱা কি কৰিব লাগে। ত তোমাক মানে। সফলতা পাবলৈও তোমাক মানে ব মানে টাইম নালাগে মানে ই সময় নালাগে তুমি সফলতাও তুমি সোনকালে।
মানে সময়ক মানে কেনেকুৱা ব চাম সময়ক মানে তুমি সময়ৰ কাম সময়ত কৰা। আৰু পিছলৈ একো কাম ৰখাই থৈ হয় মানে পিছলৈ। কাম ৰখাই থব নালাগে যে আজ আজিৰ কামটো কালি কৰিম।
হয় এ অ হয় এইটো কৰিব নালাগে। তুমি আজিৰ কামটো আজি কৰিব লাগে। কালিৰ কামটো কালি তুমি কৰিবা ঠিক আছে। ত আজিৰ কামটো মানে আজি শেষ কৰিব লাগে। দ কালি কৰিম এনেকোৱা মানে আলোচনা তে কৰিব নালাগে। যে অলপ অলপে আছে ত কালি
হয় হয় হয় হয় হয় হয় বন্ধু হয় হয় হয় তোমাৰ তোমাক এটা উদাহৰণ দিওঁনে মই
অ কোৱা
মানে উদাহৰণ হিচাপে যেনেকোৱা আমাৰ পৰীক্ষাৰ টাইমত
হয়।
পৰীক্ষাৰ টাইমত মানে আমি আগতীয়াকে মানে ডেইলি মানে কলেজত যি যি পঢ়ায় মানে যি যি নোটছ লিখায় আমি যদি পৰা অলপ অলপকে চাওঁ চ পৰী ক্ষাৰ মানে একদিন বা দুদিন আগত বা পৰীক্ষাৰ দিনা আমাৰ একো প্ৰব্লেম নহয়।
হয় তেতিয়া আমাৰ মানে আমি আমি তেতিয়া মানে পৰীক্ষাৰ এদিন দুদিনৰ আগত যেতিয়া আমি ভালকে তেতিয়া আমি পঢ়ো ন ত তেতিয়া আমাৰ মানে মনত থাকি যায়। কিয় কলে আমি আমি প্ৰথমৰ পৰা আমি অলপ অপলকে পঢ়ি আহিছো। ত আমি পৰীক্ষাত আমাৰ মানে ইমান মানে আমাৰ মানে প্ৰেছাৰটো মানে নাথাকে। এয়া কালি আমাৰ এক্সাম আছে বুলি ত' মানে আমাৰ এইটো তোমাৰ মানে প্ৰেচাৰটো না তাকে। তুমি আৰামছে কালি তোমাৰ পৰীক্ষা আছে। তুমি ভালকে তুমি মনটো মানে তোমাৰ মানে ভালকে তুমি মানে টেনচন চেনচন নাই মানে
মানে ত তোমাৰ ষ্ট্ৰেচ লব ন নালাগে। হয় হয় হয় হয় আৰু হয় হয় হয় হয় আৰু যদি তুমি পৰীক্ষাৰ একদিন আগত পঢ়া গো টেই বছৰ নপঢ়িকিনে পৰী ক্ষাৰ একদিন আগত পঢ়া বা দুদিন আগত পঢ়া। চব বস্তু খিচাৰি হৈ যায়। হয় নে? চব বস্তু খিচাৰি হৈছে লাষ্টত পৰীক্ষাটো হয় অ কিবাকে পাছ কৰিম নহলে বেয়া হ'ব।
হয় আৰু চোৱা চচিয়েল মিডিয়া আৰু মোবাইল যেন এইটোও আমাৰ আমাক মানে সময়তো কিছুমান বেয়া কৰে ।ত' তুমি চ ইচ সময় সময় বেচ কৰে তোমাৰ ত' তুমি যদি চচিয়েল মিডিয়া তুমি ইউ তুমি কিতাপ পঢ়ি আছা, তুমি যদি একবাৰে এক্সামৰ একবাৰ টপিকৰ বিষয়ে তুমি পঢ়ি আছা, ত তোমাৰ এইটো মানে টাইমটো মানে তোমাৰ লষ্ট নহই।
হয় হয়, ছ ছচিয়েল মিডিয়াত যদি আমি কিবা মানে ভাল ভাল কথা শি শি কি আছো বা। কিবা কুৱেশচন এনচাৰ মানে চাই আছো, তেতিয়া তোমাৰ টাইম টো ৱেষ্ট নহয় বাকী যদি তুমি ৰিল চাই আছা ভিডিঅ' চাই আছা। ফেচবুকে, ইনষ্টাত তাৰপিছত তেতিয়া তোমাৰো ৱেষ্ট যাবই ন টাইমটো কৰি।
হয় হয়, এটোৱে এইটোৱে ভাবো যে মই মানে যত মানে টাইমটো মানে। এতিয়া মানে নিজৰ ভালৰ কাৰণে মানে টাইমটো দিব লাগে। এটা মানে একোবাই শিকি শিকিবলৈ মানে দিব লাগে। হয়, মানে তুমি একোবা শিকিব। মানে মানে ত্ৰাই কৰিব লাগে যে। মই ইয়াতে টাইম দি আছো যে, মই একোবা মানে শিকিম বুলি মানে
মানে তুমি এট এটা বস্তুত টাইম দিছা এটা বস্তুৱে চোৱা বাকি বেলেগ টাইমত বেলেগ বস্তু তুমি একেবাৰে যদি চব বস্তু কৰিব যোৱা, চ টাইমৰ উল্টা পুল্টাও হয়, খেলি মেলিও হয় বস্তু কেইটা।
এটোৱে সেটোৱে। হয় আও এইটোকে ভাবিছো। যে টাইমটো মানে মূল বহুত মূল্যবান হয় আমাৰ কাৰণে।
বহুত মূল্য একবাৰ যদি টাইম গুচি যায় আৰু টাইমটো ঘূৰি নাহে ন।
যিমানে তুমি ক কৰৰ প্ৰতি হওক হোৱা তুমি, তুমি মানে টো। টাইমটো, পইচাবোৰও কিনি কিনি লৈ আনিব নোৱাৰো। টাইমটো মানে এনেকুৱা বস্তু, তুমি মানে টাইমটো গুচি গল মানে গুচি গল, টাইমটো মানে টাইম গুচি গল মানে গুচি গল, এইটো এইটো দিন আৰু মানে কেতিয়াও ঘূৰি নাহে মানে। টো ঘূৰি নাহে। ত' টাইম মানে এনেকুৱা বস্তু যোনে মানে। টাইমৰ ভেলউটো গম পাই ন, ত সি মানে তাক
হয় হয় হয়, হয় হয়, যোনে টাইমৰ ভেলুটো গম পায় মানে সি আ আগবাঢ়িবই একদিন হলেও আগবাঢ়িবই জীৱনত।
কথা শুনা, সময়ত মানে ইজ্জত কৰিব লাগে। ত, মোৰ মতে সময় তি আমিযেন যিবোৰ হ আমি এতিয়া যে কথা পাতি আছো ত আমি একো বিষয়ে কথা পাতি আমি ইয়াতে আমাৰ টাইম। লছ হোৱা নাই আমি একো আ বিষয়ে আমি আলোচনা কৰি আছো যে, শিকিব শিকিব কাৰণে আমি কল কৰি আছো ন আমি।
হয় হয় হয় শিকিব কাৰণে যাতে তো তো ম মই কিছুমান বস্তু নাজানো তুমি জানা তোমাৰ
হয় তুমি কৈ আছা হয় আৰু মই মই একো বা নাজানিলো তুমি কৈ আছা তুমি একো বা নাজানিলে মই কৈ আছো। ত এনো মানুহে মানুহৰ পৰা শিকে।
অ', মানুহে মানুহৰ বাবে ভূপেন হাজৰিকা কৈ গৈছিলে মানুহে মানুহৰ বাবে। এইটো এইটো হয় হয় এইটো হয় হয় মানুহে মানুহৰ পৰাই শিকে হয়। সঁচা। কৈছা।
সেইটো তুমি ভাবি ল'বা। ইতিয়া তুমি যে তুমি যে ইতিয়া কলেজৰ যিবোৰ মানে আমাৰ মাষ্টৰে যেন পঢ়াই আছে। ত সেই মাষ্টৰে মানে আমাৰ ছাৰৰো মাষ্টৰ আছিল। ত এই চাৰে আমাৰ
এ তো এইবিলাক টাইম পাৰ কৰি আহিছে ন আমাৰ টাইমবোৰ পাৰ কৰি আহিছে ন।
ত মই এইটোয়ে ভাবো যে মানুহে মানুহৰ পৰা শিকে ত' এনেকুৱা শিকিব লাগে মানে আৰু কিবা
ডাঙৰ ডাঙৰৰ কথা শুনিব লাগে বুলি ময়ো ভাবোঁ।
হয় শুনিব লাগে ত তোমাৰ ভালৰ কাৰণে কৈ আছিল।
উম হুম ডাঙ ডাঙৰে ডাঙৰে যদি কয় পঢ়াৰ সময়ত পঢ়া পঢ় বাই। এইটো সময়ত এইটো কৰ আমি শুনিব লাগে।
হয় ইেইটো শুনিব লাগে।
হয় টাইম টু টাইম চব বস্তু কৰিব লাগে ন।
তুমি মানে টাইম টো টাইম যদি কৰা ন ত মোৰ মতে মানে তোমাক কোনেও ৰখাব নোৱাৰে।
নাই নাই ৰ
তুমি জোনটোৰ তুমি জোনটো মানে তোমাৰ মানে গ'ল আছে। মই মানে এইটো মানে কৰিব মন বুলি ভাবিছা ত তুমি তাই তুমি সময়ত যদি তুমি মূল্যটো বুজি পোৱা
হয় হয় সময়ৰ মূল্য বুজাটো ব বহুত ইম্পৰটেন্ট হয় হয় বহুত ইম্পৰটেণ্ট সময়ৰ মূল্য বুজাটো।
সময় মূল্যটো মানে বুজি পাব লাগে তুমি
কিন্তু আজিকালি বেছি মানুহে সময়ৰ মূল্য বুজি নাপায় কিন্তু পৰীক্ষাৰ পৰীক্ষাৰ একদিন আগত পঢ়ে বা একদিন দু দুদিন আগত পৰীক্ষা ৰাতিপুৱা পঢ়ি যায় বা কলেজ যাই পঢ়ে তাৰ পিছত একজাম দিয়ে বহুত আছে বহুত আছে মই দেখিছো বাৰু
আৰু তুমি তোৱাই মানে ৰুটিন যেন মানে তুমি বনাইছা ডেইলি ৰুটিন, ত এইটো ৰুটিন মতে তুমি ফ'ল' কৰিব লাগে ত কিছুমান এনেকুৱা মানুহ আছে যে, এদিন দুদিন কৰিব তাৰ পাছত পাহৰি যায় মোৰ মতে মানে এইটো ৰুটিনৰ মতে তুমি ফল' কৰিব লাগে।
হয় কিছুমান আছে ৰুটিন বনাই কোনটো ফল' নকৰে ভালকে। এদিন দুদিন ফল কৰি কেনে মানে আৰু নকৰে ফল
ফল' কৰিব লাগে যে তুমি এইটো ৰুটিত বনাইছা, তুমি তুমি মানে শুনা শুনা শুন না তুমি যে এতিয়া ৰুটিন বনাইছা। ত' তুমি এইটো ৰুটিনৰ মতে তুমি কৰি কৰি যায়। থাকিব লাগে যিমান লোকে মানে তুমি সফল সফলতা তুমি ন- পোৱা এইটো সময় এইটো মানে ৰুটিনৰ মতে তুমি মানে কৰিব লাগে।
এইটোয়ে টাইম মেনেজমেন্ট মানে সময়ৰ মূল্য মানে সময়ত দিব লাগে তেতিয়া তুমি মূল্য পাবা এইটো কোনটো হয় কিন্তু সময়ৰ মূল্য সময়ত দিলেহে তুমি মূল্য কলা
হয় শুনা শুনা তুমি টাইমক যদি তুমি বুজি ভেলোটো গম পোৱা
হয় হয় হয় হয় হয় তুমি যদি টাইমৰ ভেলু বুজি পোৱা তোমাৰো টাইমৰ তোমাৰো ভেলু টাইমে বুজি পাব সঁচা কথা কৈছা। ভাল কথা কৈছা ভাল কথা কৈছা।
এই এইটো এইটো এইটো তুমি এইটো তুমি মানে তোমাৰ মাম মাৱে দমাকো মানে থাকিব লগাই যে এইটো মানে সময়ক যদি তুমি সময়ক যদি তুমি বুজি পোৱা মানে টাইমক যদি বুজি পোৱা। কেনেকুৱা টাইমটো মানে এবাৰ যালে তই - টো আৰু ঘূৰি নাহে। ত' এনেকুৱা মানে টাইমো তোমাক বুজি পায়। টাইমো তোমাক বুজি পাব যে-
যে এই মানুহটো মোক, মোক কেনেকুৱা ইউজ কৰি আছে। মোক মিচ- ইউজ কৰি আছে নেকি, টাইমৰ মিচ- ইউজ কৰি আছে নেকি। আৰু এই, এইটো বস্তু ভগৱানৰ চাই ন' কোনে টাইমৰ-। কেনেকৈ ভেলু কৰি আছে। হয়, নে নহয়।
টাইমৰ ভেলিতো কৰিব লাগে মোৰ মতে।
এইটো বস্তুতটো ভগৱানেও চাই আছে ন। চ' তোমাক এইটোয়ে এইটো টাইমত যদি তুমি-। কষ্ট কৰি যোৱা, কৰি যোৱা একদিন হ'লো-।
হয়। এ' তুমি সফলতা তুমি পাবাই, পাবাই। ত' মোৰ মতে মানে ন' শুনা, শুনা-। মোৰ মতে মানে তুমি-। যোনটো মানে, তোমাৰ মানে ভৱিষ্যত'ত কৰিব মন- সেই ইয়াতে মানে তুমি টাইমটো মানে-। দিব লাগে।
হয়, হয়, হয়।
মই ভাবো যে এইটোৱে কৰি-। ম বুলি। ত' পুৰা মানে-। সময়তটো ইয়াতে দিব লাগে। বেছি ভাগ তুমি ইয়াতে মানে সময়টো-। দিব লাগে। ত' তেতিয়া মই তমাৰ কাৰণে-। সফল তা'ত মানে কোনো-।
হয়, হয়, সচা কথা কৈছা, সচা কথা কৈছা।তোমাৰ পৰা আজি বহুত সিকিলো। সিকিলো। হয়, হয়, হয় ৰাখো। তোমাৰ পৰা আজি বহুত নজনা কথা জানিলো বাৰু। মইও জানিছিলো তুমিও হয়, হয় তোমাৰ লগত কথা পাতি ভাল লাগিল। ঠিক আছে। ৰাখিছো হাঁ। ঠিক আছে।